হেল্ল'
অ' বুজা যায়।
হয়, এতিয়া শুনা গৈ আছে, তেতিয়া মানে কিবা হৈ গৈছিলে, ত কথা অহা নাছিলে।
তাৰমানে, আজিকালি আমি যদি সমাজত এটা বস্তুটো লক্ষ্য কৰোঁ। যে আগৰ পৰিৱেশটো কিন্তু নাই, সকলোৱে মনে- মনে চিন্তা কৰে বা পৰিকল্পনা কৰে। যে আমি আহ, পৰিয়াল পৰিকল্পনা কৰোঁতে আমি অলপ সাৱধানতা অৱলম্বন কৰে মানুহে। আজি আজিকালি দেখা যায় আমি সকলোৱে শিক্ষিত সমাজ, শিক্ষিত তাৰ মানে সকলোৱে শিক্ষাৰ লগত জড়িত। সমাজৰ লগত জড়িত মানুহখিনি হয়নে নাই?
উম' উম'
যে মানুহখিনি যিটো সমাজৰ লগত জড়িত সকলোৱে বিচাৰে যে আমি এটা বা দুটা সন্তান লৈ তাৰপিছত আৰু সন্তান-সন্তান তাৰমানে জন্ম দিয়াৰ পৰিকল্পনাই নকৰে।
উম' হয়।
তে এইখিনি আমি
আজিকালি আমি চাই আছোঁ কাৰণ বিগত দিনত, আমি দেখিবলৈ পাইছো, কিছুমানে পাঁচজন, ছয়জন চ তাৰমানে আহ, সন্তান জন্ম দিছে, কিছুমানে তিনিজন, চাৰিজন কিছুমানে ছোৱালী বা এ কি কয়, সেইটো তাৰমানে লেখা-পঢ়া কৰাতে প্ৰব্লেম হৈছিল। খোৱা-লোৱাতো আছেই, ইনকাম চৰ্চ তেনেকুৱা নাছিল। আজিকালি আমাৰ ইনকাম চৰ্চটো নাথাকিলে মানুহে বিয়া বাৰু কৰাৰ পিছত এটা পৰিকল্পনা কৰে যে, আমি এটা ওপৰ সন্তান নলওঁ। বা দুটাৰ ওপৰতে সন্তান নলওঁ, এইখিনি পৰিৱেশটো কিন্তু অলৰেডি আমাৰ সমাজৰ মাজত আহিছে। তাৰ লগতে আমি এটা বস্তু জানোঁ, বাল্যবিবাহ পথ প্ৰথাটো বাল্য বিবাহ প্ৰথাটো যদি গভৰ্মেণ্টে চৰকাৰে কিন্তু এটা পদক্ষেপ লৈছে।
হয় হয়।
বাল্য বিবাহ আমি লাহে-লাহে আমাৰ সমাজৰ পৰা নাইকিয়া হৈ আছে। বাল্য বিবাহ যেতিয়া নাই কি হ'ব এ সাংস্কৃতিক সমাজত তাৰমানে এটা ছোৱালী খিনিয়ে ছোৱালী বোৰে উপযুক্ত শিক্ষা শিক্ষিত হ'ব পাৰিব। আঠৰ বছৰ যেতিয়া আঠৰ বছৰত আমি বিয়া দিব খুজিম, তেতিয়া সেই ছোৱালীজনী কি হ'ব উম' নিন্নতম মহি বি এ প ফ
ঠিক আছে।
কিন্তু এই পাছ হৈ যাব। সিহঁতে যেতিয়া হাইছিল হ সিহেতু বিয়া বিয়া ৰুা কৰা স্কুলত যেতিয়া য স্কুলৰ পৰা কিন্তু জানিব জানিব পাৰে। আমি হয় আমি। আ-আমি তাৰমানে খালি এটা বস্তু ল ক্ষ কৰিলে নহব যে সন্তান জন্ম দি পালন কৰিম বিয়া কৰি দিম, সেইটো নহয় সেইটোত উপযুক্ত শিক্ষিত শিক্ষিত কৰিব লাগিব আমি।
হয়, হয় মানে সন্তান সকলক মানে জন্ম দিয়া তাৰপিছত
হয় হয়। হেল্ল'? হেল্ল'। লব আহিছে মোৰ কথা। হেল্ল' মানে। আজিকালি মানুহে মানে মাক দেউতাকে এটা সন্তানক জন্ম দি তাৰ মানে তেওঁলোকক মানে সৎ পথত চলা তাৰপিছত তেওঁলোকৰ মানে আহাৰ শিকাচাৰী সকলো বস্তুবোৰ মানে বাধ্যতা কৰ এটা কৰ্তব্য হৈ পৰিছে।
হয়, হয়।
আৰু ইয়াৰ উপৰি পৰিয়ালটো হ'ল এটা সন্তানৰ মানে প্ৰথম বিদলত। যত মানে সন্তানটোৱে কিবা শিকে।
উম।
স্কুলত যোৱাৰ আগতে মানে মাক মাক দেউতাকে সন্তানক কিবা পঢ়া শুনা শিকায়, তাৰ পিছত হে স্কুলত উম, পথুৱাই।
আৰু আজিকালি আমি আজিকালি দেখিবলৈ পাওঁ বিগত দিনত আজিকালি এটা বস্তু দেখিবলৈ পাওঁ এটা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত এটা কৰিব লাগে। কিছুমানে হাতত এটা প্ৰথম সন্তান জন্ম দিয়াৰ পিছত তাৰ পিছতে কি কৰে এক বছৰ বা এক বছৰৰ ভিতৰতো সন্তান লয়। সেইটো কিন্তু ঠিক নহয়। কাৰণ এজন জন্ম হোৱাৰ পিছত যেতিয়া অলপ খোজ কাঢ়িব পাৰিব, স্কুলত যেতিয়া যাব, পাঁচ বছৰ মিনিমাম তিনি বছৰ পৰা পাঁচ বছৰ এটা পৰিয়াল পৰিকল্পনা কৰিব লাগে যে আমি তিনি বছৰ পিছত আমি আমাৰ এই টো ডাঙৰ হোৱাৰ পিছত আমি বেলেগ এটা সন্তান জন্ম ল'ম। কিন্তু কিছুমান মানে কি কৰে এক বছৰে তাৰমানে এক বছৰ হোৱাৰ ল'ব লাগে সন্তান জন্ম দিয়াৰ কাৰণে তাৰমানে উঠি পুৰি লাগে। সেইখিনি আমি সমাজক তাৰ মমানে অলপ আমাৰ সমাজৰ কাৰণে ভিদি। আমি সেইখিনি আমি যদি যুৱ সমাজ আলোচনা যে আমি সম্প পৰিকল্পনা কেনেকৈ কৰিব পাৰি। এইখিনি লগতে আমি সংযুক্ত হ'ব পৰে সকলোৱে। তাৰ লগতে আমি পৰিয়ালৰ লগতো আমি পুষ্টিকৰ খাদ্যৰো এটা আলোচনা আছে, কাৰণ সমাজ এখন চলিবলৈ হলে আমি পৰিবেশটো আমি ভাল কৰিব লাগিব। আৰু পৰিবেশ ভাল কৰিবলৈ হলে আমি সময় সকলোৱে শিক্ষিত হ'ব লাগিব।
ইয়াৰ উপৰি নিজেও সুস্থ থাকিব লাগিব।
উম, নিজেও সুস্থ থাকিব লাগিব।
আৰু সুস্থ থাকিবলৈ হ'লে পুষ্টিকৰ আহাৰৰ একেবাৰে প্ৰয়োজন আছে।
হয়, হয় সৰুৰ পৰাই যেতিয়া আমি সিঁহতৰ পুষ্টিকৰ খাদ্য আমি পুষ্টিকৰ খাদ্য বব্ৰেইন তাৰ মানে সুস্থ হয়। ব্ৰেইন তাৰ মানে ব্ৰেইন টো যতিয়া সুস্থ হব অটমেটিকলি আমি এটা বস্তু দেখা পাম কি তেতিয়া স্কুলত যাব, স্কুলত গলেহে পঢ়া শুনাটো ভাল হ'ব। তাৰ লগত আমাৰ, গুৰুক তাৰ মানে গাৰ্জেন যিসকল আছে, বা আমাৰ মুৰববী মানুহ যিবিলাক আছে তেওঁলোকৰ তাৰমানে এই বস্তুটো নজৰ দিয়াটো দৰকাৰ আছে।
হয় আজিকালি যিহেতু মানে এটা ভুল কাম কৰি আছে মেক দেউতাকে কাৰণ তেতিয়া সন্তানসকলে মানে স্কুলত যাই তেওঁলোকৰ টিফিনত মেগি সেইবোৰ বনাই দিয়ে গোটেই দিনটো কাৰণ মেগী এটা বেয়া বস্তু হয়।
উম।
উ
হম, হম।
অ ই মানে পৰিয়ালৰ মানে এটা ভাগ হয়, এটা মানে সৰু পৰিয়াল আৰু এটা চৌ পৰিয়াল বুলিও কয়।
হয়, হয় সৰু পৰিয়াল মানে সুস্থ পৰিয়াল না। এতিয়াটো আমি ডাঙৰ পৰিয়াললে চিন্তা আজিকালি-আজিকালি হোমটো কি হয় মাহৰ ইনকাম সৌৰ্চ তো ইমান নাই।
হয়, হয়।
নোৱাৰা হৈ আছো।
উম। আ
উ
আমাৰ বেছিভাগ মানুহ নিবনুৱা। নিবনুৱা সকলে যেতিয়া বিয়া বাৰু পাতে
উম।
পৰি-কল- পনা নাথাকে জন্ম দিম না এক দিন